কিবা লাগা
হেল্ল'।
হয় কি কি কৰিছে আপুনি?
হয় আপুনি শুনিছেনে?
হয় শুনা পাইছো।
হয় হয়। হয় হয় আছো দিয়ক, আপুনি ভালনে? হয় হয়, আজি আমি কোনটো বিষয়ত কথা পাতিব বাৰু?
আজি আমি বায়ু প্ৰদূষণৰ বিষয়ে কথা পাতো।
হয় হয় দিয়ক নিশ্চয়। কি ভাবে আপুনি? হয় হয় হয় কওকচোন।
বায়ু প্ৰদূষণতটো আপুনি কেনেকুৱাভাৱে ভাবে কওকচোন অলপ।
অ মই ভাবোঁ মানে আজিকালি যিহেতু মানে আমাৰ ইণ্ডাষ্ট্ৰিবোৰ বেছি হৈ গৈছে। আহ সেইটো কাৰণেও বায়ুটো প্ৰদূষিত হৈ থাকে আৰু। আৰু মানে তেনেকে গাছ গছ গছনি মানে আগৰ দিনত যিহেতু বহুত বেছি আছিল আজিকালি মানে গ ইণ্ডাষ্ট্ৰি বনোৱা বা বেলেগ বেলেগ ৰাছ স্তা বনোৱাৰ কাৰণে গছ গছনি কটা হৈ আছে সেইটো কাৰণে প্ৰদূষণটো হয়, প্ৰদূষণটো বাঢ়ি গৈ আছে।
কৰম কৰাৰ কাৰণে আপোনাৰ গছ-গছনি - নি নতুন নতুন বিল্ডিং, এপাৰ্টমেন্ট বনোৱাৰ কাৰণে বহুত গছ-গছনিৰ পৰা মানে, বহুত অ'- আ' মানে, গছ-গছনি কটা হৈছে। যাৰ ফলত আমাৰ অক্সিজেনৰ প্ৰভাৱটো কমি গৈছে। বৰষুণ কমি গৈছে। কল-কাৰখানা দিনক দিনে বৃদ্ধি। খালী জেগাবিলাকত চাৰিওফালে কল-কাৰখানা। কাৰখানা - মানে হৈছে। কিন্তু মানে, সেই হিচাপত - সেই তাতে যোনটো পি' আ', তাত তাৰ পৰা যোনটো গেছ ওলাই, সেই গেছটো মানে বহুতবিলাক - কোম্পানীত কিবা নকৰে তোমাৰ, যোনটো ফিল্টাৰ কৰা চিষ্টেম যোনটো মানে, - আমাৰ বায়ুৰু, বায়ু প্ৰদূষণ কৰাত যোনটো মানে - মানে তাৰ পৰাই কিবা হয়, বেয়া হয়। সেই বস্তুটো মানে ফিল্টা, ফিল্টাৰটো সিমান - পৰা দেখা নাযায়। যাৰ ফলত মানে, বহুত গ্ল-গ্ল'বেল ৱাৰ্মিং হয়, মানে বায়ু প্ৰদূষণ হয়। এনেকুৱা ধৰণৰ হয় আৰু।
হয় হয়, ঠিক কৈছে আপুনি।
সেইবিলাকৰ কাৰণে বাচিবৰো কিছুমান- পদক্ষেপ ল'ব পাৰি কিন্তু, বহুতো ল'ৰাও দেখা যায়। এতিয়া কিন্তু মানে, নহয়ও আৰু।
হয়। আৰু কেৱল এইটোৱে নহয় যে, প্ৰদূষণটো খালি বায়ুটোৱে হৈ আছে। পানীটোও দেখা গৈ, যাই আছে যে মানে, প্ৰদূষিত -
নিশ্চয় নিশ্চয়। নিশ্চয়, এই কল-কাৰখা - খনা যিখিনি আৱৰ্জনা-থাবৰ্জনাবিলাক মানে য'তে-ত'তে পেলাই দে পথাৰে-চথাৰে। তাৰ ফলত - বিভিন্ন ধৰণৰ মাছ, পোক, পৰুৱা সকলো মৰি আজি-আজিকালি বহুত মানে, বিলুপ্তিৰ পথত বহুত।
হয় হয়। আৰু পানী হয়, পিছত তেনেকে যিটো আমাৰ মাটিটোও প্ৰদূষিত হয়।
নিশ্চয়। মাটিৰ গুণাগুণ ক্ষমতাটো কমি যায়, মাটিৰ যেনেকুৱা আগত খে - তি-বাতি হৈছিল। অ' এক বিঘা মাটিত ধৰ - অ' মানে, দহ কুইণ্টল হৈছিলে ধান। এতিয়া সেই দহ কুইণ্টলৰ জেগাত, দুই কুইণ্টল বা এক কুইণ্টল হোৱা দেখা গৈছ - ছে। সেনেকুৱা বহুত মানে, উদাহৰণ আছে আৰু।
আপুনি ভাবেনে? তাৰ প্ৰধান কাৰণটো হ'ল, আমি যে প্লাষ্টিকবোৰ মানে, বজাৰৰ পৰা যে - প্লাষ্টিক বাহিনীবোৰ আনোঁ, সেই - টো যে আমি এনেকে পেলাই দিওঁ, বা পুৰি দিওঁ তাতে, সেইটোৱে মাটিটো প্ৰদূ- ষণ কৰে আৰু সেই, সেই অহ।
প্লাষ্টিকটোতো বহুত এটা ডাঙৰ কাৰণ। প্লাষ্টিকটো পুৰি পুৰি দিলেও আমাৰ বায়ু প্ৰদূষণ হয়। আৰু যদি তাক, উম। পুতি থৈ দিয়া, বা মানে য', যতে-ততে পেলাই দিয়া, সেইটোও মানে ডিকম্প'জ নহয়, গলি ম', পচি নাযায় বস্তুটো। তাৰ ফলতো মানে, সেই জেগাখিনিৰ মানে, গুণাগুণ ক্ষমতাটো কমি যায়।
হয়, আৰু সেইটো আমি পুৰি দিলেওঁ তেতিয়া বায়ুতো প্ৰদূৰষণ হয়। মানে - সেইটোৱে মানে এটা- দু, এত, এনেকুৱা নহয় যে বস্তু, এটা বস্তুকে ক্ষতি কৰে। বহু এটা মানে- এটা সৰু কামৰ কাৰণে বহুতখিনি বস্তু পৃথিৱীৰ ধ্বংস হৈ যায়।
নিশ্চয়, নিশ্চয়।
হয়। আৰু আপুনি কি ভাবে? এইটো আমি মানে, হয়, কওঁকচোন।
দিনক দিনে বৃদ্ধি হোৱা কল - কাৰখানাৰ কাৰ কল - কাৰখানা তাৰপাছত আপোনাৰ আৰু কি উম ফলতে মানে বেছিভাগ এতিয়া আৰু মানে হোৱা দেখা গৈছে। ৰাস্তা ঘাটৰ কাৰণে গছ -গছনিবিলাক আৰু আপুনি আপুনি গাওঁ আপুনি আপুনি গাও অঞ্চলত বাস কৰে নে চিটি এৰিয়াত মানে চহৰ অঞ্চলত বাস কৰে? গাঁও অঞ্চলত, আপুনি গাঁও অঞ্চলত বাস কৰে যেতিয়া আপুনি নিশ্চয় আকাশত তৰাবিলাক মানে গাঁও অঞ্চলতো ঠিকে থাকে, আকাশত অ আকাশত যেতিয়া আপুনি তৰা দেখিব, ঠিকে দেখা পাৱ। কিন্তু গুৱাহাটীত বা চিটি এৰিয়াত বা মানে চহৰ এৰিয়াত বাস কৰা লোকসকলে আকাশত ভালদৰে তৰাই দেখা নাপায় কাৰণ ইমান পলিউচন ইমান প্ৰদূষণ হৈ গৈছে ওপৰত এটা পুৰা লেয়াৰ এটা হৈ গৈছে তাৰ ফলত আমি তৰা বিলাকে ভালদৰে বাৰু দেখা পাওঁ খনআৰু কিন্তু গাঁৱ তুলনাত কমকে মানে অলপ দেখা
হয় হয় ঠিকেই কৈছে আৰু মানে এতিয়াতো মানে চহৰতটো আগৰ পৰাই আছিল বাৰু বাট এ এতিয়া দেখা গৈছে যে গাঁও অঞ্চলবোৰত ও মানুহবোৰে অৱহেলা কৰে বস্তুবোৰক গাছ গছনি মানে কাটি পেলাই পানীটো প্ৰদূষিত কৰে, মাটিটো প্ৰদূষিত কৰে। সেইটো বাবে গাঁও অঞ্চলবোৰতো আজিকালি মানে প্ৰ প্ৰদূষণটো বহুত দেখা যায় আৰু ন।
নিশ্চয় নিশ্চয় তেনেকুৱাই। এ আৰু আমি সৰু থাকোতে জোনাকী পৰুৱাবিলাক দেখা পাইছিলোঁ ৰাতি ই এতিয়াতো সেইবিলাক দেখাই নাপাওঁ, একদম ৰেয়াৰ হৈ গৈছে আৰু বিলুপ্তি বিলুপ্তি।
আৰু হয় হয় আপু আপুনি কি ভাবে মানে আমি প্ৰদূষণটো কমাবলে বা আমাৰ পৃথিৱীক আৰু বেছি বছৰ জীয়াই ৰাখিবলৈ কি কৰিব লাগে?
কি কৰিব লাগে আমি আমি এতিয়া ধৰা হল ময়ে এতিয়া অফিচত গ'লো, বাইকখন লৈ গ'লো বা নিজৰ গাড়ীখন লৈ গ'লো। তাৰ সলনি যদি আমি এ মানে যোনবিলাক আমাৰ হয়, আমাৰ পাব্লিক বাছ আছে বা ট্ৰেইন আছে তাতে যদি মানুহ মানুহখিনি চলাচল কৰে, কমতো মই আজি গাড়ী এখন নিদিলো আপুনি নিনিলে, সি ননিলে, সি নিদিলে সেনেকাতো সে সেনেকাওঁ মানে বায়ু প্ৰদূষণটো ৰোধ কৰিব পাৰিম।
হয় হয় ঠিক কৈছে বা আমি পাব্লিক যিটো আ মানে আমাৰ পাব্লিক ট্ৰানচপৰ্ট হয়, সেইটো ব্যৱহাৰ কৰিলেওঁ এটা বায়ু মানে বহুতখিনি মানে বায়ু প্ৰদূৰণটো কম কৰিব পাৰি।
অ সেইটো নিশ্চয় ৰোধ কৰিব পাৰি। কিন্তু সময়ৰ অসুবিধাৰ কাৰণে সকলোৱে নিজৰ সুবিধাটো বিচাৰি দিয়কচোন। তাৰ ফলতে আৰু হৈ আছে দিনক দিনে বৃদ্ধি।
হয় হয়।
উম, তাৰ ফলত আপোনাৰ বায়ু প্ৰদূষণৰ ভিতৰত আমাৰ ৰেডিয়েচনটো পৰে, ৰেডিয়েচন ফলতটো আপুনি জানেই নিশ্চয় কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে, চৰাই চিৰি কটিৰ পৰা সিহঁতৰ কণী বোৰৰ বাকলিটো পাতল হৈ যায়। যেতিয়া মাঁ মাকজনীয়ে উমনি ল'ব, তেতিয়া ওপৰ ওপৰত বহাৰ লগে লগে তাৰ বাই মানে বাকলিটো তাৰ ঢিলা হৈ যোৱাৰ ফলত ফাটি টি যায় বা কেতিয়াবা ঘোলা হৈ যায়। সেনেকাওঁ মানে এইবিলাক, চব বায়ু প্ৰদূষণৰ কাৰণে বহুত বস্তু বস্তু,
হয় হয়। ঠিক কৈছে, আৰু দেখা গৈছে যে মানে বহুত ধৰণৰ চৰাই যিবোৰ আগতে সৰু কালত দেখিব পাইছিলোঁ, এতিয়া সেইবোৰ আমি দেখিব নাপাও।
হয় হয়, চৰাই চৰাই প্লাছ, তোমাৰ আপোনাৰ পখিলা, তাপিছত এইটো ফৰিং বুলি যোনটো হয়, ফৰিঙৰ বহুত প্ৰজা তি এতিয়া নাই আৰু, সৰু সৰু জাতৰ কিছুমান ফৰিং আছিলে সেইবিলাক নাই। বহুতো জীৱ জন্তু নাই, এনেকুৱা নোহোৱা হৈ গৈছে।
হয় হয়।
সেইবিলাক ঠিক হ'লে ভাল লাগে আৰু। এতিয়া যিখিনি আছে সেইখিনিয়ে বচাব পাৰিলে বহুত।
ঠিক আছে। আৰু আপুনি মানে আপোনাৰ ফালৰ পৰা কিবা কৰিছেনে, যিটো মানে যিয়ে প্ৰদূষণটো কমায়, বা আপুনি মানে নিজৰ পৰা কিমানখিনি চেষ্টা কৰিছে অলপ কওকচোন।
হয় হয়, মই নিশ্চয় মই মই যিখিনি পাৰো আৰু ক্ষুদ্ৰ মানে মোৰ ফালৰ পৰা মই কৰিছো অলপ চলপ, মই মই এক নম্বৰ কথা মই প্লাষ্টিক ব্যৱহাৰ নকৰোঁ কেতিয়াবা মই মংস মাছ, মাছ মাং স বা যিকোনো তেনেকুৱা বজাৰ কৰিলে, বিশেষকৈ মাছ আৰু মাংসৰ কাৰণেতো মই মানে সি-সি-সিহঁতে বেপাৰী এজনে যেনেকৈ পলিথিনত ভৰাই দিয়ে, মই পলিথিন চলিথিন লৈ নাযাও মই টিফিন এটা লৈ যাওঁ টিফিনত ভৰাই লৈ আহো যাতে, কম চে কম দুটা বা এটা পলিথিন বাচে যাতে মোৰ মানে প্ৰদূষণৰ ফালৰ পৰা।
হয় হয়, এইটো আপুনি ভাল ভাল পদক্ষেপ এটা লৈ
হয় আৰু গছ গছনি পুতিছো মই মোৰ মই গছ কেতিয়াও নাকাতো, গছ গছ গ বহুত পুটিছো লগাইছো, তাৰপিছত আমাৰ ঘৰ ৰুইছোঁ আৰু মানে মানে য'ত গেডাৰিং হয় মানুহৰ প্লেছ সেইবিলাকতো লগাইছো বহুত জাগাত।
হয় হয়, কওকচোন আপোনাৰ ঘৰত মানে কি কি গছ আছে তেনেকে।
অ মোৰ ঘৰত মানে মোৰ আশে পাশে মোৰ বাৰীতো আছে। মানে বাৰী মানে মোৰ ঘৰৰ বেক চাইডত পিছফালে আৰু চাৰিওফালে আছে, নিম গছ আছে, নিম গছ আছে মোৰ।
হয় হয়, নিম গছটো মানে হয় হয় নিম গছটো মানে আমাৰ মানে বায়ুতোক বহুতেই পিয়ৰ
ব বহুতখিনি ফিল্টাৰ কৰে হয়। তেনেকুৱা আৰু, আপুনি গছ গছ তছ লগাই নে?
হয় হয়, মই লগাওঁ, মই গছ লগাই ভালেই পাওঁ, মই মানে এতিয়া আৰম্ভ কৰিছো মানে তেনেকে বহুত ধৰণৰ গছ লগালো। বা আগৰ পৰাই তেনেকে লগোৱাও আছে, সেইবোৰ যত্ন কৰো। আৰু মই নিজৰ ফালৰ পৰা প্ৰদূষণটো কমাব লে মানে যেতিয়া আমি বজাৰ কৰিব যাওঁ, মই যিটো মানে কাপোৰৰ যিটো বেগ পোৱা যায় আজিকালি, সেইটোৱে লৈ যাও মানে উম হয়, বজাৰ কৰিব যাওঁতে মানে গোটেইখিনি বস্তু তাতেই ভৰাই আনো। আনি আৰু সেই বেগটো মানে পেলাই নিদিও, থৈ দিওঁ যাতে মই আগত তেও মানে তেনেকে বজাৰ কৰিব গ'লে সেইটোয়ে আৰু ইউজ ব্যৱহাৰ কৰিব পাৰো। হয়। মই মোৰ ফালৰ পৰা এইখিনি কৰিছো আৰু, মানে যিখিনি পাৰিছো কৰিব চেষ্টা কৰি আছো। আৰু এনেকুৱাতো নহয় এনেকুৱাটো নহয় যে মই সম্পূৰ্ণভাৱে এৰি দিব পাৰিম, মানে এতিয়া যিহেতু- টো আমাৰ হেৰি হৈ গৈছে যে এজন ব্যক্তিক মানে, মানে নিৰ্ভৰ যা নিৰ্ভৰ টাইপ হৈ গৈছে ন। আহ কিছুমান বস্তুত আমি মানে, নকৰিলে নহ'বই, যেনেকে কৰবাত গ'লে আমি গাড়ীখন ব্যৱহাৰ কৰিব লাগিবইে। পাব্লিক ট্ৰান্সপৰ্ট হওক বা নিজা গাড়ী হওক সেইখন ব্যৱহাৰ, কৰিব লাগিব, মানে কিছুমান ক্ষেত্ৰত ন নোৱাৰিলেও যিখিনি পাৰিছো আৰু কৰি কৰিবলৈ চেষ্টা কৰি আছো।
সেইটোৱে সেইটোৱে, এতিয়া মানে উম তেনেকুৱা আৰু ভাল গ'লে, ভাল ভাল লাগে দিন বিলাক। বায়ু আৰু বায়ু প্ৰদূ বায়ু প্ৰদূষণৰ- ফলত বহুত ছালৰ সমস্যাও দেখা যায় মানুহৰ বেমাৰ-আজাৰ স্কিন, কেঞ্চাৰ বহুত-
হয় হয় আৰু মানে আজিকালি য'ত দেখা গৈছে যে মানে যিটো আমাৰ কৰ্কট ৰোগ হয়, সেইটো মানে- প্ৰায় ভাগ মানুহৰে মানে হৈ গৈ হৈ যাবলৈ হৈ আছে আৰু ন।
উম হয় হয়। আৰু আপোনাৰ এ সেই তেনেকুৱা আৰু, মানে-
সেইটোয়ে আমি মানে আমি আমাৰ উম মানে প্ৰদূষণতটো কমাবলৈ- যিখিনি পাৰো ধৰি লো আমি উম- জাবৰ যোথনিবোৰ পানীত পেলাব নালাগে বা আমি মাত- টিত তেনেকে মানে মাটিত আমি তেনেকে জাবৰ যোচনীবোৰ, পেলাব নালাগে এ মানে যিখিনি জাবৰ যিখিনি ওলাই এটা ঠাইতে হেৰি কৰিব লাগে জমা কৰিব লাগে হয়নে নাই,
হয় হয় হয় বাৰু।
হয়, আৰু যিবোৰ আমি মানে শাক-পাচলিৰ যিবোৰ জাবৰ ওলায় সেইবোৰ আমি- বোধ কৰি মানে সাৰ হিচাপে ব্যৱহাৰ কৰিব লাগে।
নিশ্চয় সেইবিলাক গাঁত খান্দি পুতি থলে এইটো পচন্দ হয়, মানে সাৰে হয়, সাৰৰ প্ৰস্তুতে হয় সেইবিলাক আৰু গছ গছ- গ নি দিলে আৰু আৰু গছবিলাক ডাঙৰ হোৱাত মানে সুবিধা হয় আৰু
দিয়া হয় আৰু এনেকে, ও থাকে বহুত ধৰণৰ, সাৰ থাকে যিবোৰ আমি গছ-গছনি বঢ়াবলৈ দিওঁ, সেইবোৰ ব্যৱহাৰ মানে সেইবোৰৰ ব্যৱহাৰত মাটিতো বেয়া হৈ যায়, বাত আমি চেষ্টা কৰিব লাগে যে সেইবোৰ আমি কম ব্যৱহাৰ কৰি, মানে কেনেকে পিয়ৰ খাদ্য- মানে হেৰি কৰিব পাৰো হয়নে নাই, ৰোপন কৰিব পাৰো।
নিশ্চয়,
হয় হয়, আৰু ঠিক আছে দিয়ক, আপোনাৰ লগত কথা পাতি ভাল লাগিল। হয় হয় দিয়ক নহ'লে ৰাখিছো।
হয় নিশ্চয়। উ ৰনা খন কাট খোৱাব লাগে কি লা এইখনত কি
হেল্ল'
হয়,
হয় কলটো আপুনি কাটকচোন মোৰ ফালৰ পৰা,
কলটো কাটিব পৰা নাই কিয়বা?
অঁ ৰ'বচোন,
ডিচকানেক্ট কৰি দি, ৰ মানে নেটো মানে ইণ্টাৰনেট টো ডিচকানেক্ট কৰি আছো।